শুনিছা?
অ শুনিছো!
অ ধুনিকে কাটতি আছিলো যে বিল অ' অ' চায়েন্সৰ? মই আমাৰ ভাইটি বি এছ চি বি এড কৰিব দিম। এই বি এছ চি বি এড বুলিও এটা আছে।
সেইটো চাৰি বছৰ হৈ যাব সেইটো চাৰি বছৰয়াহে পাঁচ বছৰেীয়া নহয় লগে লগে তাৰ বি এছ ডিগ্ৰীও থাকিব লগত বি এডটোও পাই যাব।
আমি যে এই দুটা বস্তুৰ কথা গমেই নাপালো।
আমি গমেই নাপালো সঁচাকে মই বহুত পিছতহে গম পাইছো।
মইো টিউত গৈহে গম পাইছো
এতিয়া যে শুনিছো মাষ্টাৰ্চ কৰা বা চাৰি বছৰ যোনখিনিয়ে মানে বি এ বা বি এছ চি কৰিলে সিহঁতৰ যে যদি বি এড কৰে এবছৰতে হৈ যাব বুলি। কিন্তু চাবিচত সেইটো হেৰি নহয় জান নে তাৰপিছতো মানে হোৱাৰ বৰ বেছি সম্ভাৱনা নাই অলপহে আছে যদি এবছৰীয়া হৈ যোৱা হয় মতে কৰিয়ে দিলো হয় বি এড টোকে!
আমাৰ টাইমলৈ হৈ যাব চাগে?
আমিতো সাতাইশত কৰিম মানে কৰিবলৈ পাম মানে লাগি আছে বোলে এতিয়ালৈকে মানে হেৰি হোৱাকে নাই এপ্ৰভ হোৱাকে নাই মানে বছৰীয়াাতটো
ন ন
হৈ গলে ভাল হ'ব জানানে
সঁচাকে
মানে বিয় দি মানে উ বিয় ডিড আছ বি এডটো কৰিয়ে তুমি চান্স বহুত আছে টিচিং লাইনত
উম কিন্তু আমাৰ চেন্ট্ৰেলত য আমাৰ চেন্টেলত তুমি যদি পি এইচ ডি কৰা ন পি এইচ ডি লি এইচ যায়
অ সেই কিয় হেৰি প্ৰণৱ ছাৰ প্ৰণৱ ছাৰ চেণ্ট্ৰেলৰ পৰা পি আছ কৰা নাই নেকি তি পাহে কৰিছে দেখিছা নে চাৰতিয়া ইচ্ছ দি হল কি
আমাৰ তিৰৰ পৰা গোটেইখিনি যোনখিনি উম আমাৰ ছাবজেক্টৰ যোনখিনি হিন্দী ন যোনখিনি পিচ ড এতিয়া কৰি ওলাইছে যদি অলৰেডি চাকৰি কৰি আছে এতিয়া
কিন্তু দূৰত পাইে তোমালোকৰ যে যিখিনি প্ৰফেচাৰ সেইবোৰতো অসমৰ নহয়
নহয় নহয় আধা আদিতো নহয়ে নহয়
প্ৰফেচাৰ তোমালোকৰ
আমাৰ সাতজন আছে
ক' অসমৰ এজন হলেও আছেনে
অসমৰ অসমৰ কোন আছে অ অসমৰ আমাৰ মেম এজনী আছে অঞ্জুলতা মেম বুলি
ানলপ প োৱা মানে কি চেণ্ট্ৰেলৰ পৰা হেৰি কৰা পি এইচ ডি কৰা নেকি
যদি
অ বানাৰসখন বহুত ভাল ইউনিভাৰ্চিটি বানাৰসখন ভাল তোমাৰ আকৌ ছিকিমত এখন আছে সেইখন ভাল
মান পািছত কি হয় জানা কি কি বোলে তাত বোলে কিবা বাহ ব্ৰাহ্মীণ মানুহৰ মানে সিহঁত তাত নিজৰ হেৰিবোৰে বেছি আচতে বামুণ মানুহৰ নে বামী মানুহৰ বেছি হেৰি চলে বোলে আমাৰ লগৰ এটা এই জুত কিছুমান যে চিনি কোৱা যেতিয়া যে আমি, তিও যে তপাৰ কৰিছিলে যে জ্যোতিসমান ৰাভা, অ', সি তাত অ', সি বানাৰসত কৰি আছে, পঢ়ি আছে।
ত
যোৱাৰ কাৰণেতো আমাৰ ইয়াত মানে নললে ন। তাৰ কাৰণে চিট বাঢ়িল, সেই খালী হৈ গৈছিলে।
উম, তো কথাটো বহুতেই নললে মোক মই নোলোৱা পিছতো কিমানে পাইছে, গৈছ গৌৰী মোতকে কিমান পিছত আছিল।
সেইটোৱে। মানে হেৰি পইচা কিমান লৈছে আৰু। অ।
এইটো, মোৰ আগত থকা এজনীয়ে যে, মোৰ আগত আছিল, মই ৰেংক পাই আছিলো ন মোৰ আত এজনী আছে ৱেটিং লিষ্টত, মইতো দুই নম্বৰত আছিলো ৱেইটিং লিষ্টৰ, মোৰ আগৰজনীকো ফোন কৰিছে তাই পইচাও দিলে। তাৰপাছত পইচা দি আকৈ উজি জিউত, অ, কি জিউত পঢ়িলে। কিন্তু এতিয়ালৈকে তিও পৰা পইচাটো উলিয়াব পৰা নাই।
লাভটো কি হ'ল।
অ, মানে দি থৈ দিছিল চাগে জিওতো নাপাওঁ বুলি।
উম।
তাৰ পাচত জিউ লৈ ল'লে চাগে ফ্ৰী
আকৌ কি জানা? বিচ তি হঁতৰ পৰা যে আমাৰ টিউত এডমিশ্যন লওঁতো নে
অঁ।
জিউত এডমিশ্যন ল তেনে, অ, বেছিকে লৈ তাৰ পাছত সিহঁতি এপ্লিকেশ্যন পাছত, এপ্লিকেশ্যন-চেপ্লিকেশ্যন দি পিনে আকৌ পইচা তেনেকে উলিয়াই ল'লে পালে যেনিবা সিহঁতি।
অ, মোকো প্ৰথম অ', মোকো প্ৰথম মানে হেৰি ন মোক দুদিন ফোন কৰিছে প্ৰথম দিনা মোক হে সিমানটো এমাউণ্ট কৈছে কাৰণ মোক আনি জাব দি আছিলে নহয় চিটটো আনি যাব হে কাটোৱে যে পোৱা নাই, আনি যাব বোলে অলপ বেছি এনেকে কৈছিল দেই। বিছিও আনি যাবতে পাইছে টেত তাৰপিছত বেছি বুলি কলে আগদিনা তাৰপিছততো মই ইমানকে গুৰুত্ব নি দিলো ন দেতাই কথা পাতি ছিলে। পিচদিনা আকৌ ফোন কৰি পেলাই তোমোলোকৰ এমাউন্টোৱে কৈছে। তে হেটো দিলেই হ'ব বুলি কৈছে।
চবৰে চেম এমাউন্ট আাছিলে আমাৰ।
এ এনেই নিজে নিজে বঢ়াই দিছে।
অ' বেছিকে লৈছিলে। তাপিছত যেতিয়া গম পালে তাপিছত বিস্ত্ৰী এটাই এপ্লিকেচন দিলেগে, তেতিয়া বিচিনেতক এসপ্তাহমান পাছত আকৌ পইচাটো ঘূৰাই দিছে।
হেইটোৱে। মানে আনিজাৱ চিট কেটা বেছি বুলি কয় সিহঁতে।
উম। প্ৰথমতেতো তেনেকেই ধৰি ল পইচা খিনি বহুত বহুত সেইটো কাৰণেতো আমাৰ কেনেকুৱা কি কি চিটুৱেশচন হৈ গৈছিলে। আমি যে, যেতিয়া হেৰি আছিলে কি বুলি কয় এই যে, জুবিন গাৰ্গৰ কাৰণে হেৰি হোৱা নাছিলে আমাৰ তাত। হেল্ল'। হেল্ল'।